ঊনৈশ কওকচোন আছোঁ ৰবা তুমি কি কৰি আছা
মই আছোঁ ৰবা
অ ভাল ভাল ভাল তোমাৰ
মোৰো ভালে দিয়া
অ
চাহ খালা
অ নাই ৰবা এনেই এতিয়া ভাত খাব খামহে আৰু অলপ পিছত
অ
উম অফিচ ন আজি ৰবিবাৰ ন অফিচটো বন্ধ আছে
অঁ অঁ অঁ
অ তুমি এতিয়া ক'ৰবাত ওলাই যাবা নেকি
নাই নাই যোৱা ওলাই নাযাও আজি
অ অ হয় হয় হয় মই অলপ যাম ৰ'বা বজাৰ কৰিব যাম অলপ
অ ব্যস্তটো নাই এতিয়া আজিতে আমি নাৰী শক্তিৰ ওপৰত কথা পাতো আহা অ পিছে তুমি কোৱাচোন নাৰী শক্তিকৰণ বুলিলে তুমি কি বুলি ভাবা
ডেছ কোৱা
হা এই তুমি কোৱাচোন নাৰী শক্তিকৰণ বুলিলে তুমি কি বুলি ভাবা অ শুনিছানে এ কোৱা নাই তুমি নাৰী শক্তিকৰণ বুলিলে কি বুলি ভাবে কোৱাচোন
অ নাৰী শক্তি ক'বলে গ'লে মোৰ হিচাপত নাৰী শক্তিকৰণ মানে মহিলাসকলৰ শিক্ষা চাকৰি আৰু নিজৰ সিদ্ধান্ত ত নিজে লোৱাৰ সমান সুযোগ দিয়া বুলিয়ে মই ভাবো
অ
আৰু আজিকালি বহু মহিলাই বিভিন্ন ক্ষেত্ৰত ভাল কাম কৰি আছে
অ
আৰু এইটো সমাজৰ বাবে এটা ভাল লক্ষ্য
অ নিশ্চয় নিশ্চয়
আৰু মোৰ মতে নাৰী আৰু পুৰুষ দুয়ো সমান সন্মানৰে অধিকাৰ বুলি অসম অধিকাৰী বুলি মই ভাবো
অ অ অ ঠিক কৈছা তুমি অ সেয়ে ভাবো নাৰী আৰু পুৰুষতো সমান সন্মানৰ অধিক ভাবিব লাগে অ
পিছে তোমাৰ মতে মহিলাৰ শিক্ষা কিয় দৰকাৰ বুলি ভাবা কোৱাচোন
অ ক'ব গলে মোৰ মতে শিক্ষাই মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলে আৰু শিক্ষা থাকিলে তেওঁলোকে নিজৰ অধিকাৰ বুজে আৰু সমাজলৈ ভাল অৱদান আগবঢ়াব পাৰে বুলি মই ভাবোঁ
হয় হয়
অ এখন শিক্ষিত পৰিয়াল গঢ়ি তোলোতে ইয়াৰ ডাঙৰ ভূমিকা আছে বুলি মই কব পাৰো আৰু সেইকাৰণে মহিলাৰ শিক্ষাটো বহুত দৰকাৰ
হয় হয় হয় ঠিকেই কৈছা
অ পিছে তুমি কোৱাচোন আজিকালি মহিলাসকলে কোন কোন ক্ষেত্ৰত সফল হৈছে
অ মোৰ কোন কোন ক্ষেত্ৰত বুলি ক'লে সকলো ক্ষেত্ৰতে হৈছে আজিকালি এতিয়া মহিলাসকলে ধৰা তুমি শিক্ষা চিকিৎসা জ্ঞান বা খেল ধেমালি ধৰা বা আৰক্ষী সেনা বাহিনী বা ব্যৱসায়টো আজিকালি ব্যৱসায় আদি চবৰে চব ক্ষেত্ৰতে সফল হৈছে আৰু তেওঁলোকে আজি তেওঁলোকে নিজৰ যে যোগ্যতাৰ সমাজত এখন ভাল স্থান দখল কৰিছে বুলি ভাবো আৰু আৰু মোৰ মতে সুযোগ পালে মহিলাসকলে আকৌ সকলো ক্ষেত্ৰতে যিমান আৰু বাকী থকা ক্ষেত্ৰ বিলাক আছে সকলোতে সফল হ'ব পাৰিব
নিশ্চয় নিশ্চয় নিশ্চয় পাৰিব ময়ো ভাবো এনেকুৱা
হয় হয় হয় পিছে তুমি কোৱাছোন নাৰী শক শক্তি কৰণৰ বাবে সমাজে আৰু কি কৰিব লাগে
আহ ক'ব গ'লে মোৰ মতে নাৰী শক্তিকৰণৰ বাবে সমাজে মহিলাসকলক সমান সন্মান আৰু সুযোগ দিব লাগে আৰু ছোৱালী আৰু লৰাৰ মাজত কোনো বৈষম্য নকৰা উচিত বুলি মই ভাবো
হয়
লগতে তেওঁলোকৰ শিক্ষা আৰু সুৰক্ষাৰ ওপৰতো গুৰুত্ব দিয়া উচিত বুলি মই ভাবো
হয়
তেতিয়াহে নাৰী শক্তিকৰণ বৃদ্ধি পাব
হয় হয় হয় ঠিকে কৈছা
অ পিছে তুমি কোৱাচোন তোমাৰ মতে পৰিয়ালৰ ভূমিকা কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভাবা
অ কিমান গুৰুত্বপূৰ্ণ বুলি ক'লে পৰিয়ালৰ ভূমিকা বহুত গুৰুত্বপূৰ্ণই দিয়ক যদি পৰিয়ালৰ পৰা উৎসাহ আৰু সমৰ্থন পা নাপাইতে তেওঁলোকে আগবাঢ়িব নোৱাৰিব আৰু যদি পায় তেন্তে মহিলাসকলে আত্মবিশ্বাসৰে আগবাঢ়িব পাৰিব
অ
আৰু মোৰ হিচাপত পৰিৱৰ্তনৰ আৰম্ভণি ঘৰখনৰ পৰাই হয় ত' পৰিয়ালৰ ভূমিকাটো বহুত গুৰুত্বপূৰ্ণ হয় মোৰ মতে
অ ঠিকে কৈছা
পিছে তুমি কোৱাচোন তোমাৰ মতে নাৰী শক্তিকৰণে সমী সমাজলে আৰু কিবা লাভ আনে নে
আহ মোৰ হিচাপত নাৰী শক্তিকৰণে সমাজৰ উন্নয়নত ডাঙৰ ভূমিকা পালন কৰে বুলি মই ভাবো যেতিয়া মহিলাসকলে শিক্ষা আৰু চাক চাকৰি সুযোগ পায় আৰু তেতিয়া পৰিয়ালৰ লগতে দেশৰো উন্নতি হয় দিয়কচোন
উম হুম হুম
তেওঁলোকৰ প্ৰতিভা আৰু দক্ষতাৰ সঠিক ব্যৱহাৰ হয় এতিয়া তেওঁলোকৰ সেইবাবে এই বিষয়টোত মই বহুত গুৰুত্বপূৰ্ণ বুলি ভাবো।
হয়।
অ পিছে। তুমি কোৱাচোন আজিকালি মহিলাসকলে চাকৰি কৰাটো তুমি কেনেকৈ চোৱা।
অ মহিলাসকলে চাকৰি কৰাটো মই চাও ধৰা মোৰ মতে এইটো এটা ভাল পৰিৱৰ্তন বুলি মই ভাবো। আজিকালি বহু মহিলাই নিজৰ যোগ্যতাৰে বিভিন্ন ক্ষেত্ৰত কাম কৰি আছে।
অ।
ন ইয়াৰ ফলত সকলোৱে তেওঁলোক আত্মনিৰ্ভৰশীল হৈছে আৰু পৰিয়ালকো সহায় কৰিছে বুলি ভাবো আৰু। সহায় কৰিব পাৰিছে।
নিশ্চয় নিশ্চয় থিকে কৈছা তুমি। ময়ো সেয়ে ভাবো যে মহিলাসক আত্মনিৰ্ভৰশীল আৰু পৰিয়ালক সহায় কৰাটো দৰকাৰ বুলি।
হয় হয় হয়।
অ।
পিছে তুমি কোৱাচোন? মহিলাসকলৰ সুৰক্ষাটো কিয় দৰকাৰ বুলি ভবা?
মোৰ মতে প্ৰতিজন মানুহত দৰে মহিলাসকলৰো সুৰক্ষিতভাৱে জীয়াই থকাৰ অধিকাৰ আছে। বুলি মই ভাবো অ যদি তেওঁলোকে নিৰাপদ অনুভৱ কৰে তেন্তে আত্মবিশ্বাসেৰে পঢ়া শুনা বা কাম কৰিব পাৰিব। আৰু সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাটো আমাৰ সকলোৰে দায়িত্ব যিহেতু সেইবাবে আমি মহিলাসকলক সুৰক্ষা দিয়াটো আমাৰ দৰকাৰ।
হয় হয়।
অ।
ঠিকেই কৈছা।
পিছে তুমি কোৱাচোন ছাত্ৰ ছাত্ৰী সকলে এই ক্ষেত্ৰত আৰু কি কৰিব লাগে?
আহ মোৰ মতে ছাত্ৰ ছাত্ৰীসকলে উম তেওঁলোকে সকলোকে সন্মান কৰি সন্মান দিব লাগে
অঁ।
আৰু বিদ্যালয় বা সমাজত কোনো ধৰণৰ বৈষম্য কম একদম কৰিব নালাগে এইটো উচিত নহয়।
অঁ।
আৰু লগতে মহিলাসকলৰ অধিকাৰ আৰু সন্মানৰ বিষয়ে আনকো সচেতন কৰিব পাৰে তেওঁলোকে।
অঁ ঠিকে কৈছা তুমি ময়ে ভাবো যে ছাত্ৰ ছাত্ৰী। ছাত্ৰীসকলে ক্ষেত্ৰত এইবোৰ কৰিলে বহুত ভাল হ'ব।
হয় হয় পিছে। তুমি কোৱাচোন তোমাৰ মতে নাৰী আৰু পুৰুষৰ মাজত সমতা কিয় দৰকাৰ?
আহ মোৰ হিচাপত নাৰী আৰু পুৰুষৰ দুয়ো মাজত সমান গুৰুত্বপূৰ্ণ মই ক'ব গ'লে নাৰী আৰু পুৰুষৰ দুয়ো সমাজৰ সমান এটা গুৰুত্বপূৰ্ণ সম্পদ বুলি মই ভাবো।
অঁ।
আৰু আমি যদি সকলোৱে মহিলাসকলক সন্মান দিওঁ বা সন্মানৰ সুযোগ এতিয়াৰ মানসিকতা গঢ়ি তোলোঁ।
হয়, ঠিকে কৈছা!
তেতিয়াহ'লে, কিমান ভাল হ'ব হয়, হ হয় ন'!
হয়, হয়!
অ'! তেতিয়া এখন, উন্নত সমাজ গঢ়ি তুলিব পাৰিব, বুলি মই ভাবোঁ!
হয়, হয়, হয়!
অ'! পিছে তোমাৰ মতে, শিক্ষিত ত নাৰীয়ে, সমাজলৈ কি অৱদান আগবঢ়াব পাৰে, বুলি ভাবা?
উম! মোৰ মতে এ, মোৰ হিচাপত শিক্ষিত নাৰীয়ে, এখন পৰিয়ালৰ লগতে, সমাজখনো আগুৱাই নিব পাৰে।
অ'!
আৰু তেওঁলোকে, সন্তানক ভাল শিক্ষা দিব পাৰে! আৰু বহু সামিজিক কামতো অংশগ্ৰহণ কৰিব পাৰে, তেওঁলোকে সেনেকে। আৰু শিক্ষা থাকিলে, আত্মবিশ্বাসো বাঢ়ে ন'! আৰু সঠিক সিদ্ধান্ত ল'ব পাৰে। সেইবাবে, মহিলাৰ শিক্ষাটো বহুত দৰকাৰ বুলি, ভাবোঁ আৰু মইয়ো।
নিশ্চয়, নিশ্চয়। মইয়ো ভাবোঁ যে! মহিলা শিক্ষা বহুত দৰকাৰ হয়।
হয়, হয়, হয়!
অ'!
পিছে, কোৱাচোন তুমি? আজিকালি মহিলাসকল কোন ক্ষেত্ৰত সফল হৈছে আৰু? এইটোতো কৈছিলোৱে তেতিয়া। পিছে, তোমাৰ মতে, কোৱাচোন আৰু? তোমাৰ মতে, মহিলাসকলক সন্মান-সুযোগ দিয়াটো কিয়, প্ৰয়োজন?
মোৰ মতে, ক'ব গ'লে, প্ৰতিজন মানুহে নিজৰ প্ৰতিভা দেখুৱালে, সমান সুযোগ পোৱাটো উচিত বুলি মই ভাবোঁ। আৰু নাৰী আৰু পুৰুষৰ মাজত বৈষম্য নকৰি, সমাজখন আৰু উন্নত হ'ব।
হয়!
এ, এইটোৱে যে, এখন সুস্থ সমাজৰ লক্ষণ গঢ়ি তুলিবলৈ, আমি মহিলা অলপ সুযোগ দিব লাগে।
হয়!
অ'! পিছে তুমি কোৱাচোন? পৰিয়ালে, নাৰী শক্তিকৰণত কেনেকুৱা ভূমিকা পালন কৰিব পাৰে?
মোৰ মতে, পৰিয়ালেই ছোৱালী শিক্ষা সন্মানৰ উ উচ্ছাস দিব লাগে, সকলো পৰিয়ালে। আৰু যদি, পৰিয়ালত সমৰ্থন থাকে, তেন্তে মহিলাসকলে আত্মবিশ্বাসৰে নিজৰ লক্ষ্যত আগবাঢ়িব পাৰে। এনেকে ভাবোঁ মইয়ো!
ঠিকে কৈছা।
অ'! পিছে, তুমি কোৱাচোন? যুৱ সমাজে এই ক্ষেত্ৰত আৰু কি কৰিব পাৰে?
মোৰ মতে, ক'ব গ'লে, যুুৱ সমাজে সকলোকে সমান সন্মান দিব লাগে। আৰু কু-সংস্কাৰ বা বৈষম্যৰ বিৰুদ্ধে সচেতনো হ'ব লাগে। আৰু ক'ব লগতে, মহিলাসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ প্ৰতি সন্মান দেখুৱাব লাগে, বুলি মই ভাবোঁ লগতে! আৰু মোৰ হিচাপত, যুৱ সমাজে, ভাল পৰিৱৰ্তন আনিব পাৰে। মোৰ বিশ্বাস আছে যে, তেওঁলোকে আনিব পাৰিব।
হয়, ঠিকেই কৈছা।
তুমি পিছে এই বিষয়টো লৈ আৰু কি ক'বা?
মই এই বিষয়টো এ ক'ম যে মোৰ মতে নাৰী শক্তিকৰণ এখন দেশত উন্নত সমাজ গঢ়াৰ বাবে অতি দৰকাৰ
অঁ।
আৰু নাৰী আৰু পুৰুষে যদি সমানে আগবাঢ়ে
অঁ।
পৰিয়াল বা সমাজ বা দেশখন সকলো দিশতে উন্নতি হ'ব।
নিশ্চয় নিশ্চয়।
আৰু মই ভাবো সমান সুযোগ আৰু সমান সম্মানে আগবাঢ়ি যোৱাৰ সঠিক পথ যিহেতু সকলোৱে এই বিষয়টো বা অলপ ভাবিব লাগে নাৰীসকলক শক্তিকৰণ দিব লাগে।
নিশ্চয় নিশ্চয় ঠিকে কৈছা তুমি। মই এনেদৰে ভাবো। দিয়াতে আজি তোমাৰ লগত কথা পাতি ভাল লাগিল।
অ' দিয়া মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি।